শুনিছোঁ।
অ', কি কৰিছা পিছে?
এ এনেই আছো দিয়া অলপমান ফুৰি আহিলোঁ, এতিয়া ঘৰত আছো।
অ', খবৰ ভাল নে নাই? অ', মই আছো ৰ'বা এনেই অলপ এই অ', কৰ্মস্থলীৰ পৰা আহি অলপ ঘৰত বহিছোঁ। আৰু বজাৰ কৰি আহিলো অলপ
খবৰ ভালে দিয়া, তোমাৰ?
মোৰ আছে, হেৰি পিছে আজি দিনটো কেনে গ'ল?
দিনটো ভালে গ'ল ৰ'বা, তোমাৰ কেনে গ'ল?
অ', মোৰো ভালেই গ'ল।
অ'।
সেয়া চলিলো আৰু -
হয়।
পিছে- অলপ কথাই পাতো নেকি আজি অলপ পৰ্যটনৰ বিষয়ে?
অ পাতিব পাৰো এইটো এটা ভাল বিষয় হয়।
অ, বাৰু কথাই পাতোদে। পিছে তোমাৰ মতে পৰ্যটন কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভবানো?
অ ক'ব গ'লে মোক- মোৰ মতে পৰ্যটন মানুহক জ্ঞান আৰু অভিজ্ঞতাটো বৃদ্ধি কৰে। আৰু বিভিন্ন ঠাই ভ্ৰমণ কৰিলে সেই অঞ্চলৰ ইতিহাস- সংস্কৃতি আৰু জীৱন ধাৰাৰ বিষয়েও আমি শিকিব পাৰোঁ।
হয়।
মানে -
হয় হয় হয় সচাকে কিছুমান মানে আমি হেৰি কৰবাত কিছুমান জেগাত গলে- ফুৰিব গলে আমি তাৰে সংস্কৃতি জীৱন ধাৰা এইবিলাক আমি শিকিব পাৰো সঁচাকে।
অ, এই সেইবোৰত গ'লে আৰু আমাৰ মনটো সতেজ হয়। এ মোৰ মতে পৰ্যটন নে মানুহক- পৰ্যটনে মানুহক ইমানেই গুৰুত্বপূৰ্ণ বুলি মই ভাবো-
হয় হয় হয়। ময়ো এইটোৱে ভাবো যে পৰ্যটনে জ্ঞান আৰু আনন্দ দুয়োটাই দিয়ে বুলি ভাবো মই।
অ, পিছে তোমাৰ মতে অসমৰ কোনখন কোন কোন ঠাইত - পৰ্যটন কোন কোন পৰ্যটন থলী তোমাৰ মতে বিখ্যাত?
অঁহ। মোৰ মতেটো ক'ব গ'লে কাজিৰঙা মাজুলী আমাৰ কামাখ্যা মন্দিৰ- আৰু শিৱসাগৰ, আৰু এইবিলাকে বিখ্যাত মোৰ মতে।
অ।
আৰু এই ঠাই বোৰলৈ উম জানাই দেশ বিদেশৰ পৰা বহু পৰ্যটক আহি থাকে।
অ আহে।
আৰু মোৰ মতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য এইবিলাকে আকৰ্ষণ কৰি ৰাখে আৰু আকৰ্ষণ কৰি থৈছে আৰু।
অ নিশ্চয় নিশ্চয় আমাৰ ইয়াত বহুতো- কাজিৰঙা হওক বা মাজুলী হওক বহুতো মানুহ আহে ইয়াত।
অ।
প্ৰতি বছৰে।
অ পিছে- তোমাৰ মতে পৰ্যটনে ৰাজ্যৰ অৰ্থনীতিত কেনেকৈ সহায় কৰি বুলি ভাবা?
অ মোৰ মতে পৰ্যটকৰ আগমনৰ ফলত হোটেল হওক বা দোকান- আৰু এইগিলা অন্যান্য ব্যবস্থা সমূহৰ উন্নতি হয়। আৰু বহুত মানুহে নতুন নতুন কৰ্ম সংস্থাপনো পায় ইয়াৰ কাৰণে। এ মই ভাবো যে পৰ্যটন ৰাজ্যৰ অৰ্থনীতিৰ বাবে বহুত উপকাৰী বুলি।
উম।
পিছে তুমি কি ভবা?
ময়ো সেয়ে ভাবো মানে কি পৰ্যটন ৰাজ্যৰ অৰ্থনীতিৰ উপকাৰী বুলিয়েই ভাবো আৰু এইখিনিত- পৰ্যটক আহিলে- অসমৰ মানুহ বহু কিছুমান মানুহ বা তেনেকুৱা হোটেল বিলাকতো বিক্ৰী বিলাক ভাল হয়। দোকান বিলাকৰো বিক্ৰী ভাল হয় বা গাড়ীৰ যোনে ত- চলাই ৰিক্সা চলাই এইবিলাকৰো অলপমান লাভৱান হয়। এনেকা অৰ্থনীতিটো ভাল বুলি মই ভাবো।
অ পিছে তোমাৰ মতে পৰ্যটনস্থলী ভ্ৰমণ কৰোতে। আমি কি কি সাৱধানতা ল'ব লাগে বুলি ভাবা।
আহ মোৰ মতে- পৰ্যটনস্থলীৰ ভ্ৰমণ কৰোতে আমি বহুত সাৱধানতা লব লাগে দিয়া।
অ
এ ধৰাচোন তুমি স্থানীয় নিয়ম নীতি আমি একদম মানি চলিব লাগিব। কিছুমান ঠাইত গলে তাৰে নিয়ম বিলাক অলপ বেলেগ হয় ন'।
অ' বেলেগ হয়।
অ' কিছুমান সেইকাৰণে স্থানীয় নিয়ম বিলাক মানি চলিব লাগিব। আৰু তাতে যাই আমি আৱৰ্জাবলাক আমি য'তে তে পেলাব নালাগে আমাৰ আমি এতিয়া ধৰা আমাৰ জোগ বিলাক ঠাইবিলাকৰপ পৰ্যট বেছিভাগ মানুহে য'তে ত'তে পেলাই দিয়ে কিন্তুমান কিছুমান ঠাইত তাৰপিছত মানে চাফা কৰি ৰাখে ন' তাৰে মানুহ বিলাকে।
অ',
ত' এই য'তে ত'তে পেলাব নালাগে আৱৰ্জনাবলাক।
অ' ঠিকে কৈছা তুমি আমি আমাৰ জনামো পেলাব নালাগে যোতে ততে।
অ' এনেকে আমি দায়িত্বশী প্যটক হোৱাটো দৰকাৰ আৰু আমি অকলে।
অ' ঠিকে এই কৈছা।
পিছে তোমাৰ মতে ছাত্ৰ- ছাত্ৰীসকলে আৰু বাবে শিক্ষামূলক ভ্ৰমণ দৰকাৰ বুলি ভাবা নে ভাবা কিমান দৰকাৰ বুলি ভাবা?
এ ক'ব গ'লে মোৰ মতে পৰ্যটন কেৱল আনন্দই নিদিয়ে পৰ্যটনে। তুমিতো জানাই ই নতুন অভিজ্ঞতা আৰু জ্ঞানো দিয়ে।
হয়।
আৰু আমি সকলোৱে পৰ্যটনস্থলী পীক্ষা পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু ইয়াৰ সৌন্দৰ্যটো আমি সংৰক্ষন কৰিব লাগে।
হয়, হয়, হয়।
ভাবো যে আৰু সেই মই সেয়ে ভাবো যে বাস্তু অভিজ্ঞতাৰ জৰি়য়তে যদি আমি বহু বিশেষ সহজে বুজিব পাৰো।
উম', উম,
তে ভ্ৰমণে আত্মবিশ্বাসো বৃদ্ধি কৰে শেষক কবলৈ গ'লে শিক্ষামূলক ভ্ৰমণ এটা গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবো আৰু।
হয় হয় শিক্ষামূলক ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বিষয় কাৰণ ল'ৰা ছোৱালীয়ে অকল কিতাপৰ জ্ঞানতে বা ছাত্ৰ -ছাত্ৰীসকলে কিতাপৰ জ্ঞানতে যাতে অকল সীমাববদ্ধ হয় নাথাকে।
অ',
ত' মানে অলপ বাহিৰৰ অলপ জ্ঞানো লাগে।
অ', নিশ্চয় নিশ্চয় পিছে তোমাৰ মতে এ পৰ্যটনে মানুহৰ জীৱনত কি কি উপকাৰ আনে বুলি ভাবা?
অ' মোৰ মতে পৰ্যটনে মানুহক নতুন নতুন ঠাই নতুন নতুন সংস্কৃতি সকৃতি আৰু নতুন মানুহৰ লগত আমাক চিনাকি কৰাই দিয়ে।
অ',
আৰু ইয়াৰ ফলত মনটো ভাল লাগি থাকে। আৰু অলপ জ্ঞানো, প জ্ঞানো বৃদ্ধি হয়। বাহিৰে বেলেগ জাগাত গ'লে বা কিছুমান নতুন বস্তু শিকিব পাৰি।
অহ
আ অ', মই ভাবো যে ভ্ৰমণ কৰিলে জীৱনটো বেছি আনন্দময় হয় অ'।
অ' ঠিকেই কৈছে আৰু ভ্ৰমন কৰিলে আমাৰ জীৱনটো বহুত আনন্দময় হয়।
হয়, হয়, হয়। পিছে তুমি ভ্ৰমণ কৰিবলৈ কোনটো ঠাই ভাল পোৱা আমাৰ অসমৰ? বা বাহিৰৰে যি হ'লেও?
অঁ' মই ভ্ৰমণ কৰিবলৈ বিশেষকৈ আমাৰ অসমত থকা পাহাৰ নদী আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা ঠাইবোৰ মই বেছি ভাল পাওঁ।
অ''
অ এনে ঠাইত গলে মনতো বহুত শান্তি পায় আৰু নতুন অভিজ্ঞতাও লাভ কৰিব পাৰি।
উম।
এ মোৰ মতে অসমৰ প্ৰাকৃতিক সম প্ৰাকৃতিৰ মাজত কটা ঠাইখনো মই বেছি ভাল পাওঁ।
মইয়ো এইটোয়ে ভাবো কি মই সি ভাল পাওঁ, মই অসমৰ পাহাৰ, নদীবিলাকে মই ভাল পাওঁ বেছি কৰি।
অ এনে মাজুলী হওক এইগিলা জাগাত চাই ভাল লাগে উমানন্দ
অ' আমাৰ অসমৰো কিছুমান পাহাৰ আছে যেনেকা তোমাৰ ডিমা হাছাও পাহাৰবিলাকত বহুত ধুনীয়া জেগা, তুমি ধুনীয়া ঠাই এইবিলাক চাইও খুব ভাল লাগে।
অ, পিছে তোমাৰ মতে পৰ্যটনস্থলী পৰিষ্কাৰ ৰখাটো কিমান কিয় দৰকাৰ বুলি ভাবা আৰু তুমি ৰখা নাই।
মই ৰাখো দিয়ক দে, মই ভা ৰখাতো দৰকাৰ বুলিয়ে ভাবো আৰু মই ৰাখো। মই আৰু মোৰ মতে পৰিষ্কাৰ পৰিৱেশে ঠাইখনৰ সৌন্দৰ্য্যটো এটা বজাই ৰাখে।
অ।
আৰু পৰ্যটকসকলৰ বাবে ভাল অভিজ্ঞতা, ভাল অভিজ্ঞতাৰ সৃষ্টি কৰে বা বাহিৰৰ কোনোবা তেনেকুৱা ফৰেইন কানট্ৰি বা বেলেগ দেশৰ মানুহ আহিলে তেওঁলোকে ভাল পায় এইবিলাক বস্তু পৰিষ্কাৰ - পৰিচ্ছন্ন। আৰু আমি যদি আৱৰ্জনাবিলাক তই যে পেলাও আমাৰ পৰিৱেশন আমাৰে পৰিবেশটো প্ৰদূষিত হয় ন।
অ অ নিশ্চয় কাৰণ আমি সে কাৰণে আমি পৰ্যটনস্থলীটো পৰিষ্কাৰ কৰি ৰাখিবই লাগে হয় ন।
হয় হয় হয়। যে পৰ্যটনৰ ফলত স্থানীয় লোকসকলৰ কেনেকে লাভৱান হয় বুলি ভাবা?
মোৰমতে ক'ব গ'লে পৰ্যটনৰ বাবে হোটেল হওক বা দোকান আৰু পৰিবহনত দৰে বহু ব্যৱসায় বৃদ্ধি পায়।
অ।
আৰু ইয়াৰ ফলত বহু লোকৰ আই আৰু কৰ্মস্থাপনৰো সুযোগ পায়। বিতি হয়। এ ভাবো যে মোৰ মতে পৰ্যটনৰ ফলত বহুত মানুহৰ সহায় হয়। বহুতে নিজৰ কৰ্ম কেত কৰ্মস্থান পায়।
হয় হয়, অ মই এই তেতিয়াই কৈছিলো সচাকে মানুহবিলাকে এইখিনি টাইমত বাহিৰৰ মানুহ আহিলে বহুত লাভৱান হয়। অ এতিয়া তেনেকুৱা উদাহৰণ আমাৰ মেঘালয় খনে, মেঘালয় খন ক'ব গ'লে পৰ্যটনৰ বিভাগৰ পৰাই চলি আছে বেছি কৰি।
অ' নিশ্চয়, নিশ্চয়। হয় এনেকুৱা বহুত জাগা আছে, যিবো-যিবোৰ জেগা পৰ্যটনৰ সেই কাৰণে চলি আছে।
অঁ।
কিন্তু কিছুমান মানুহে আজিকালি সেইবোৰ জেগাও লেতেৰা কৰি আহে। প্লাষ্টিক, চাষ্টিকবিলাক তাতে পেলায়।
এইটোৱেতো বেয়া স্বভাৱ মানুহবিলাকৰ। কিছুমান মানুহৰ য'তে-ত'তে পেলাই জাৱৰ-জনাবিলাক পেলাই দিয়ে।
অ' এইবিলাক কৰিব নালাগে, আৰু মোৰ মতে গভৰমেন্টত তাৰ ওপৰত এটা টান-টাইট ৰুল ৰুল এটা ওলাব লাগে।
হয় হয় হয়, চৰকাৰে অলপ কঠোৰ নিৰ্দেশ কঠোৰ হ'ব লাগে।
অ' পিছে কোৱাচোন? তুমি ভৱিষ্যতে আৰু অসমৰ কোন কোন ঠাই চাব যাবা?
মই ভৱিষ্যতে কৈছিলোঁ যে মাজ জুলী আৰু আমাৰ কাজিৰঙা আৰু এবাৰ যাবলৈ যাম বুলি ভাবোঁ মই।
অ'।
আৰু মই ভাল লাগে, এইবোৰ মাজুলী আৰু কাজিৰঙা এইবিলাক ঠাই। এই ঠাই বোৰৰ অলপ তাত প্ৰাকৃতিক সৌন্দৰ্য আছে।
অ' বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে।
অ' সেইটোৱে, আৰু নিজৰ ৰাজ্যখনৰ কথা অলপ জানিবও পাৰি এইবিলাক চালে।
অ' নিশ্চয়।
পিছে আৰু তোমাৰ মতে পৰ্যটনে বিভিন্ন সংস্কৃতিৰ মাজত কেনেকুৱা সম্পৰ্ক গঢ়ি তোলে বুলি ভাবা?
মোৰ মতে পৰ্যট মাজতে আমি বিভিন্ন ঠাইৰ মানুহৰ ইজনে-সিজনৰ ভাষা হওঁক, বা সংস্কৃতি, আৰু অ' পৰম্পৰাৰ বিষয়ে জানিব পাৰোঁ। আৰু ইয়াৰ ফলত পাৰম্পৰিক সন্মান আৰু সম্প্ৰীতিও বৃদ্ধি পায় আমাৰ।
উম।
এ, মানে ভাবোঁ যে পৰ্যটনে মানুহৰ ওচৰলৈ আনে।
ঠিকেই কৈছা, ঠিকেইে কৈছা। মানুহৰ এই পৰ্যটন গ'লে মানুহৰ পৰস্পৰতা ইজনে-সিজনৰ ভাষা, সাংস্কৃতিক এইবিলাক আমি অলপ সাল-সলনি কৰিব পাৰোঁ আৰু তেওঁলোকৰ কথা মানে আমি অলপ ল'ব পাৰোঁ। তেওঁলোকৰ সাল-সলনিবিলাক পৰিছন্নতা এইবিলাক আমি শিকিব পাৰো।
সেয়া হৈছে, আৰু এইবোৰ কৰিব লাগে। আমি নিজৰ পৰ্যটনস্থলীটো ভাল কৰি ৰাখিব লাগে। যেতিয়া বাহি-বাহিৰৰ পৰা মানুহ আহিলে, তেওঁলোকে যাতে ভাল পায়। আৰু বেলেগকো কয়।
হয় হয়, দিয়া তে ঠিক আছে। ভাল লাগিল তোমাৰ লগত কথা পাতি।
অ', মোৰো ভালে লাগিল দিয়া, তোমাৰ লগত পৰ্যটনৰ বিষয়ত কথা পাতি।
এতিয়া ভাত খাওঁগৈ আৰু। ভাতটো বাঢ়িছে, উম দিয়া।
দিয়া তে' কেতিয়াবা আৰু ফোন কৰিম।
অঁ।